হেল্ল' অ কোৱা?
হেল্ল'? তুমি কত আছা এতিয়া ক ক'ত আছা তুমি এতিয়া?
এ এনে অকনমান বাহিৰত আছো। বহি মানে বহুত গৰম
অ আমি যাওঁতে ঘূৰাৰ ঘূৰাৰ প্লেনিং কৰিছিলো এটা জাগাত যাবা নেকি?
অ অ যাম, ক'বা?
তাৰমানে আমি ভাবিছিলো যে এইটো ৰাংচাপাৰা যে আছে ৰাংচাপাৰা
অ।
তাৰমানে আমাৰ তাৰমানে এইটো ভাৰতৰ ভিতৰত স সকলোকে ক্লিন চিটি ক্লিন ভিলেজ নহয়তো নো?
অ অ, হয় হয়।
তাতে ঘূৰিবলৈ যাম আমি, তাৰমানে ঘূৰিবলৈ যাম মানে কিবা এটা চাৰ্ভে আছে, চাৰ্ভেটো কৰিবলৈ যাম, যাব লাগিব তুমি বুজিছা?
অ হ'ব দিয়া বাৰু পিছত
এতিয়া মই ওপ এতিয়া, এতিয়াই মই ওপৰৰ পৰা ফোন কৰিলে যে চাৰিজন মানুহ লাগে, মই তোমাক কলো, শশাংক অ চক্ৰক কলো আৰু মই যাম বুজিছ?
অ অ হ'ব দিয়া যা
তোমালোকে বিশেষ একো কৰিব নালাগে তুমি তোমালোকে লগত থাকিবা। তোমালোকে বিশেষ কিছু কৰিব নালাগে তোমালোকে লগত থাকা, মই আছো। যি কৰিব লাগে গোটেই মই আছো বুজিছা? হেল্ল'?
কিবা কত?
হেল্ল'?
হেল্ল? অ কৈ নাযায় আকৌ পিছে।
মই তোৰ কথাটো কলো যে আজি আজি কিমান তাৰিখ, আজি কিমান তাৰিখ হ'লে আজি
আজিতো বাইশ তাৰিখ।
বা মই এ ঊনত্ৰিশ তাৰিখ মানত যাব লাগিব বুজিছা? মই কিন্তু তোমাৰ নামটো দি দিছো। তুমি কিন্তু মোক পিছত নঠকাবা আৰু বুজিছা?
উম নাই।
ঊনত্ৰিশ তাৰিখ, ঊনত্ৰিশ তাৰিখ মানত যাব লাগিব।
হ'ব দিয়া যাম দে উম
আৰে সঞ্জয়হতক কৈ দিবা আৰু কৈ দিবা বুইছা নে এইটো তাৰমানে চাৰ চাৰভে চাৰভে চাৰভে এটা আছে যে কিছু দিব তোমালোকক হাজিৰা কিবা এটা খাৱা দাম খাৱা দিব বুজিছা এনে এনে নলয়
অ অ সেইটো বুজিছো বাৰু মানে কিবা ন এনে লগৰ হিচাপতো মানে তুমি ধৰ তাতে কৰা মানে কৰিতো দিব লাগিব ন
অ অ অ নাই আৰু যদি বেলেগ এতিয়া এইটো তে সৰু কাম বুজিছে নে যেতিয়া আৰু ডাঙৰ ফান আহি যায় তেতিয়া মই তোমালোকক জনাই দিম সেইটো তোমালোকে চান্স পাই যাবা যানা নে নাই
অ
এতিয়া মই আছো কেইদিন পিছত কেইদিন পিছত তোমা তোমালোককো লৈ যাম বুজিছা নে কেইদিন পিছত তোমালোককো লৈ যাম
উম পিছত কিবা ইমান দিন উম ইমানদিন এনে মানে ঘৰতে আছিলা
অ ঘৰতে আছিলো ঘৰতে মানে কাম কৰিয়ে আছিলো আৰু ইফালে সিফালে মানে চাইডে চাইডে কৰি থাকিব লাগে এইবোৰে আৰু এই জল তাৰমানে আৰু বৰ্তমান
উম উম তাৰপিছত ক কত ফুৰিব যোৱা নাই নেকি
ফুৰিব যাম যাম যাম যাই যাম তাৰমানে এই ৰিচেণ্টলি টা আহি আহিলো মাত্
হব দে শুনিছ বাহন্দৰ ৰাণীৰ না
হৈছে না নাই আহি আহিলি হব হা সেইটো কাৰণে যাম কেইদিন পিছত তোমালোক তোমালোককো লৈ যাম লগত
অ অ অ হেল্ল' উম কোৱা
বেছি দিন নাই আহিলি তোমালোকক কেইদিনত লৈ যাম আৰু সেইটো তোমালোকে চিন্তা কৰিব নালাগে যি কৰিব লাগে মই সকলোখিনি মই কৰি দিম বুজিছা
উম
তোমালোকে খালি মোৰ লগত থাকিবা যি কৰিব লাগে গোটেইখিনি মই এইবোৰ ৰেচপনচিবলি এইবোৰ দায়িত্ব মই গোটেইখিনি লৈছো
হয় নিকি
আমাৰ যিটো আমাৰ অফিচাৰ আছে অফিচাৰ অফিচাৰটোক কৈ দিছোঁ যে এইবোৰ সিহঁতে ইমান নাজানে এইবাৰ অভিজ্ঞতা সিহঁতৰ ইমান নাই যিখিনি কৰিব লাগে মইয়ে কৰিম মই আছো না সিহতৰ লগত মই দেখুৱাই দিম এইবোৰ কামবোৰ কেনেকুৱা কৰিব লাগে কেনেকুৱা কৰিব নালাগে। সেত তেত তেতিয়া ক'লে যে অ হৈ যাব তেনে যদি তুমি দেখাই দিয়া তেনেহলে হৈ যাব
উম, উম হেল্ল'! তাৰমানে, এ অবি অব বোৰ চা চাৰে চাৰে মোক ক 'কলে কি এইবোৰ ৰেচপনচিবিলিটি তুমি ল'ব লাগিব, তাৰমানে ই সিহঁতৰ দায়িত্ব তুমি ল'ব লাগিব বুলি ক'লে।
অ, অ। সেইটোতো তুমি ল'ব লাগিব ন! মানে আমাৰতো ইমান এক্সপিৰিয়েঞ্চ নাই ন!
অ, মোকো! অ, মই সেইটোও ক'লো যে, ইহঁতেটো ই ইমান আগতে পোৱা নাছিল। সেইবিলাক মই মানুহ নে নেপালো, ভাল মানুহ কৰিব কাৰণে। প্ৰত্যেকে মোৰ লগৰ হয়। সিহঁতে এটা মোৰ বিশ্বাস আছে সিহঁতে কৰিব বুলি ভালকে।
অ, এতিয়া ধৰা চোন আমি এ তিয়া মানে কিবা নতুন কাম শিকিম যিহেতু, উ মানে এদিন, এদিন টো যাম মানেটো শিকিমে ন সেইটো। মানে অকমান বেগত পিছলৈকে পাৰিম আৰু পিছত।
কিয় নাপাৰিব আপুনি অ, পিছত তাৰমানে, পিছত তোমালোকে ভাল চাঞ্চ পাই যাবা দাউৰিছা যদি, তুমি তোমালোকে এতিয়ালৈ
অ
এইটো তুম তোমালোকে মোক নঠগাবা‌ তোমালোকে মোক নঠকাবা কিন্তু দেই আৰু! মই, মই তোমালোকক আশা কৰি আছোঁ তোমালোক তোমালোকে যাবা বুলি। নাই, অ পকেট খ পকেট খ পকেট খৰচ তোমালোকক কিবা এটা দিব।
অ, অ, সেইটো মানে ভবা নাই বাৰু, তুমি খালি মানে সেইটো কামটো ক'লেই হ'ল মানে, জোনদিনা যোৱা মানে সিদিনা আগদিনা ক'লে মানে বেছি ভাল হ'ব আৰু। মানে ময়ো অকমান মানে ব্যস্তত থাকোঁ ন? ধৰ, তেতিয়া মানে আগদিনা ক'লে মানে সিদিনা আগদিনা ক'লে মানে অকমান ভাল হ'ব আৰু। নাই এনে মই, এনে বৰ্তমান কিবাহত কাম কৰি আছিলোঁ, এ কিবাহত
এ এইবোৰ কাম এ তুমি সেইবোৰ কাম বাদ দিয়া না, তুমি মই যিটো কম যিটো কামত লৈ যাম, তুমি এইটো কামত ধৰি থাকা। এইটো ভাল কাম এটা বুজিছা! এইটো যেতিয়া তোমাক পাৰ্মানেণ্ট হৈ যাব, পাৰ্মানেণ্ট হৈ যাব তেতিয়া তোমাৰ এটা ভাল প্ৰুফিট আহি যাব এতিয়া হাতত, ভাল চেলাৰী, চেলাৰী আহি যাব। তেতিয়া, তেতিয়া তোমাৰ জী জীৱনটো ভালকৈ চলি যাব পাৰিব না! এতিয়া তুমি কাম ই গোটেই দিনটো কাম কৰি কেনে কিমান টকা হাজিৰা পাবা তুমি? পাঁচশ টকা, ছয়শ টকা কিমান হাজিৰা পাবা! ইমান ইমান দি নচলে নহয়। বৰ্তমান যিটো বস্তু পাতিৰ দাম যেন যেনেকৈ বাঢ়িছে হাই হৈ গৈছে। তেনেকুৱা বস্তু-পাতিৰ দামত তুমি পাচঁশ টকা কামাই কৰিলে কি, কি লাভ কৰিবা? লাভৰ কোনো কিয়ে নাই?
উম, প্ৰফিতে প্ৰফিট মানে তুমি একো কৰিব নোৱাৰা, সেইটো পইছা দি।
এইটো তোমালোকক তোমালোকৰ সেইটো কাৰণত ক'লো মই যে তুমি তুমি এই সেইটো কাৰণে তুমি এইবোৰ কাম বাদ দিয়া, মোৰ লগত থাকিবা, মই তোমাক লাইফ বনাই দিম তোমাৰ, বুজিছ?
উম, উম, উম।
মোৰ মই দেখিছ নাই? মই আগতে, মই আগতে কি আছিলোঁ, এতিয়া কি হৈ গ'লো। এতিয়া মোৰ মাণ্ঠলি কিমানলৈ দৰমহা পাম বুলি ভাবিছা তোমালোকে? বহুত দৰমহা মোৰ এতিয়া। আগতে কেনেকুৱা আছিলোঁ, এতিয়া কেনেকুৱা হৈ গ'লো! মই এতিয়া, তোৰ এপ্ৰক্স ছেভেণ্টি ফাইভ, এনেকুৱা আহি যায়।
অ', হয়। এ তুমি যে স্কপিঅ' কিনিম বুলি কৈছিলা, কিনিলা নেকি?
অ, তাৰমানে বুকিঙৰ এইবাৰ, এইবাৰেই কিনিম বুলি ভাবিছিলোঁ।
অ', তাৰপিছত?
মই ত' মোক লাগে, মই, মই, মই আনিবা, মই আনিম, মই কিনিম বুলি ভাবিছিলোঁ। কলা ৰঙৰটো, কলা ৰঙৰটো নাই, বুজিছে না? সিহঁতে কলে যে কলা ৰঙৰটো স্তক নাই আমাৰ, এতিয়া এইটো অৰ্দাৰ‌ কৰিব লাগিব, এই অৰ্ডাৰ, অৰ্ডাৰ কৰিলে একবছৰ লাগিব ক'ব লাগিছে, মই কলো মই বগা, বগা ৰঙৰতো আছে, বগা ৰঙৰ টো লৈ যাব পাৰে, বগা ৰঙৰটো মোৰ ইমান নালাগে। মই কলা ৰঙটোৱেই ল'ম, মই যিটো পচন্দ হয় সেইয়েই ল'ম, হয়নে নাই?
অ', সেইটোতো হয় আৰু, নিজৰ এটা কিবা থাকে ন, সপোন থাকে ন। চইচ থাকে এটা নিজৰ, নাই ইমান বছৰ তুমি ৰৈ থাকিব পাৰিলে, এবছৰটো পাৰিবাই ন আৰু ৰৈ থাকিব।
অ', সেইটো কাৰণে মই ক'লো যে, অ', মই ৰৈ থাকিম লাগে, মই এবছৰ কিয় দুবছৰ ৰম লাগে, মই তথাপিওঁ
উম, অ', বেলেগ শ্ব'ৰুমত চোৱা নাই নেকি আৰু? নাই এনেই ওচৰে পাজৰে নাই।
বেলেগ শ্বৰুমত, তিনিটা শ্বৰুমত গ'লো, তিনিটা শ্বৰুমতো নাই। তাৰমানে এইবোৰ বৰ্তমান চেলিং বেছি না, এইবোৰ গাড়ীৰ। স্তক নাথাকে বুজিছে না, অ', দাম বেছি না‌ এইবোৰ গাড়ীৰ।
অ', এনে গোটেই, এনে ডাউন পেমেণ্টেই দিবা নে, একে একবাৰ মানে কেছে দিবা।
আজিকালিটো গাড়ী, আজিকালি যিকোনো তুমি গাড়ী কিনা, তুমি ডাউন পেমেণ দি লৈ আহিব লাগিব, কাৰণ ডাইৰেক্ট, ডাইৰেক্টলি তুমি আনিব নোৱাৰা। ডাইৰেক্টলি আনিলে তোমাৰ নিদিয়ে বৰ্তমান নিদিয়ে, কোম্পানীৰ লছ, ডাইৰেক্টলি আনিলে কোম্পানীৰ লছ, সেইটো কাৰণে সিহঁতে ডাইৰেক্টলি নিদিয়ে।
অ'।
বুজিছা? সেইটোকাৰণে তোমালোকে, এতিয়া তুমি এটা সৰু সুৰা বাইক কিনিব গলেও, তোমাৰ ডাউন পেমেণ্ট ডাউন পেমেণ্ট লব। ফাইনেঞ্চত, ফাইনেঞ্চত ল'ব লাগিব, ফাইনেঞ্চত আজিকালি ফাইনেন্ঞ্চত তাৰমানে সিহতৰ লাভ বেছি না, ফাইনেন্ঞ্চত।
অ', ফাইনেন্সত মানে সিহঁতৰ মানে প্ৰফিট বেছি না।
অ', যিটো তাৰমানে, যিটো তাৰমানে সিহঁতে এক লাখ বিশ হাজাৰ টকা দি বেচিব লাগে, সেই ফাইনেন্সত দিলে সিহঁতে ডেৰ লাখ পাব লাগিছিল, বিছ হাজাৰ তিৰিশ হাজাৰ টকা এনে আহি পৰে সিহঁতৰ।
অ', উম, উম।
সেইটোকাৰণে আজিকালি, সেইটোকাৰণে আজিকালি যিবোৰ, যিকোনো গাড়ী কিনিলেই তুমি ফাইনেন্ঞ্চত ল'ব লাগিব। ডাইৰেক্টলি সিহঁতৰ, ডাইৰেক্টলি সিহঁতে নিদিয়ে। ডাইৰেক্টলি দিলেটো সিহতে কোম্পানী মৰি যাব, কোম্পানী বুজিছা। উ
উম, সিহঁতৰ মানে তেতিয়া মানে, ইমান প্ৰফিট নহ'ব। অ', বৰ্তমান এই টে বহুত দিব লাগে ন কোম্পানীৰ।
অ', টেক্স দিব লাগে না টেক্স, আৰে, তাৰ হেৰীয়ত যিটো বৰ্তমান আমাৰ ইণ্ডিয়াখন বৰ্তমান, টেক্স যেনেকুৱা লয় না, বাহিৰৰ দেশত ইমান টেক্স নলয়, বুজিছা? বাহিৰা দেশত টেক্স, জিৰ' টেক্স, আমাৰ ইণ্ডিয়াৰ ইমান টেক্স লয়। সেইটোকাৰণে তুমি এটা স্কৰপিঅ কিনিব, স্কৰপিঅৰ দাম এটা কিমান? বাৰ লাখ টকা। বাৰ লাখ টকাৰ লয় স্কৰপিঅ, এই টেক্স কাটি কিমান হয়? সোতৰ লাখ টকা, ইমান টেক্স কাটে। আমাৰ ইণ্ডিয়াখন বৰ্তমান টেক্সৰ, টেক্সৰ ওপৰতে। অ', এইটো মডেলৰ লগত কথা তুমি যদি টপ মডেল খন লোৱা টপ মডেল এইবোৰ এইবোৰ কথা আছে না মডেল লৈ দাম। আমি তম তাতে, তাতে তুমি ফিউচাৰ বঢ়াই ল'ব। ফিউচাৰ বঢ়াই ল'লে আৰু দাম। আৰু কোনোবাই-কোনোবাই বৰ্তমান কি কৰিব, বুজিছা। যিটো নাম্বাৰ প্লেয়াৰ আছে সেইটো- তাৰে নাম্বাৰ প্লেটো সিহঁতে, নিজস্ব এটা ভাল, ভাল নাম্বাৰ প্লেট লগাই লয় সিহঁতে।
অঁহ'। এ বৰ্তমানে কি জানো ধনি-ধনি বেছিকে মানে কিবা মানুহবিলাক। এই মানে, সেইটো কাৰণে মানে আমাৰ এই, ইণ্ডিয়াত মানে নাথাকে মানে। ভাৰতত নাথাকে মানে। চব আউট অফ কানট্ৰিত থাকে।
এইটো আমাৰ আমাৰ ভাৰত-ভাৰতৰ মানুহৰ চিভিক চেন্স নাই।
যেনেকুৱা মানে টেক্স মানে যেনেকৈ মানে, সিহঁতে কাটে মানে। সেইটো কাৰণে মানে- বাহিৰা, বাহিৰা, বাহিৰৰ বৰ্তমান চাবাচোন তুমি। এই এই কিবা হতে বেছি, এই ডুবাই বা ক'বাত।
অ', - অ'।
সেইপিনে মানে বেছি। ডুবাই -ডুবাইততো একদম জিৰ' পাৰ্চেণ্ট টেক্স থাকে।
অহ' আমাৰ তাৰমানে যিটো ইণ্ডিয়াৰ মানুহৰ নাই আমাৰ আমাৰ ভাল ডাঙৰ মানুহোৰ কিয় বাহিৰত যায় আমাৰ ইণ্ডিয়াৰ মানুহ যিটো চেন্ঞ্চটো চিভিক চেঞ্চটো একম নাই। বুজিছা নে আমাৰ ইণ্ডিয়াৰ মানুহৰ। ইয়াতে -ইয়াতে যাব ইয়াতে খাইছে ইয়াতে, কিবা এটা খাল। কিবা এটাখালে ইয়াতে জাব যাবৰ তোৰ পেলাই দিয়ে, তাতে যাবৰ, তুমি ইণ্ডিয়াখন চাবা ইণ্ডিয়াখন গোটেইখন গোটেই লেতেৰাই কোৱা নিচিনা তুমি ভাল, ভাল ইমান নাপাবা ই।
তুমি, অ' আমাৰ ইপিনে তুমি, চোৱাচোন।
অ' ইয়াতে গুটখা খাই ইয়াতে পেলাব, এইবোৰ এনেকুৱা নহয় নহয় বাহিৰৰ দেশৰ এনেকুৱা নাপাবা। বাহিৰৰ দেখত সিহঁতে একদম এনেকুৱা কৰিলে তোমাৰ পুলিচে যিটো বাহিৰত দেশৰ পুলিচ আছে পুলিচ বোৰ- চিন চিয়াৰ মাদান বহুত চিন চিয়াৰ সিহঁতে। তুমি যদি এনেকুৱা যদি কৰি থাকা দাৰেয়কৰি ফাইন। ফাই নহলে জেলত ভৰাই থৈ দিব। এনেকুৱা সেনেকুৱা চিষ্টেমটো আমাৰ ইণ্ডিয়াত নাই।
উম', সেইটো কাৰণে মানে বাহিৰত মানে আজি-কালি মানে বাহিৰতে যায়।
অ', বাহিৰত ফেচেৰেটি বেছি। বাহিৰত ফেচেৰেটি বেছি। সিহঁতে টেক্স কম কাটে, বা ইণ্ডিয়াত টেক্স বেছি কাটে। এইটো কাৰণেহে আমাৰ ভাল ডাঙৰ যিবোৰ ডাঙৰ ডাঙৰ মানুহ সিহঁতে যায় বাহিৰত। যিব বিজনে-বিজনেৰ কাৰণে কিন্তু ইণ্ডিয়া ভাল, বিজনেছ কাৰণে ইণ্ডিয়া একদম পাৰে, বাহিৰৰ দেশৰ মানুহ, মানুহবোৰ ইণ্ডিয়াত কিমান ইনভেষ্ট কৰি আছে।
উম।
বহুত ইনভেষ্ট কৰি আছে।
অ', বাহিৰত বৰ্তমান আৰু কি কয়! আৰু বৰ্তমানতো অসমতো কিবা সিহঁতেও কৰিছে ন বহুত ইনভেষ্ট। কৰি আছে মানে।
অ', -অ', -অ', কৰিছে সিহঁতও কৰিছে।